হয় শুনি পাইছানে।
অ' পাইছোঁ কোৱা কি কৰিছা?
এয়া বহি আছো গৰমত আৰু কি কৰিবা কোৱা যিহে গৰম লাগে।
অ' গমছে নে তোমোকতে আছো বহি আছো।
হয় বহুত। অ'।
অ' এইফালে মানে বৰষুণ দি আছিলে কালিৰ বুঢ়াই বৰষুণ দি আছে।
আচ্ছা আচ্ছা আচ্ছা আমাৰ এইফালেতো গৰম বহুত।
অ' বাকী ভালেই?
বাকী আছো দিয়া ভালে শোণিতপুৰ ন। অ' ময়ো শোণিতপুৰৰে হয় কিন্তু আমাৰ ফালে গৰম আছে কিন্তু।
অ' সেইটো মানে স্থায়ী বৰষুণ ন য অ' এইফালে মানে বৰষুণ দি আছিল। বাকী এতিয়া তুমি কি কৰি আছা?
মই তেনেকে একো কৰা নাই বাৰু। তুমি কি কৰা?
মই এজ এ ষ্টুডেন্ট হয় বাৰু।
আচ্ছা আচ্ছা। অ', অ' আচ্ছা এইটো সুধিছিলা চৰি দেই মই মানে বেলেগ কিবা মই ভাবিছো কি কৰি আছো এতিয়া বহিয়ে আছিলো। আহ কিহত কিহত পৰিঢ় আছ মানে?
মই বৰ্তমান কলেজ ষ্টুডেন্ট হয়।
অ'।
তুমি এতিয়া কি কৰি আছা বৰ্তমান?
মই এনেই একো নকৰোঁ। মই টিউচন কৰাওঁ আৰু, এয়া ঘূৰি ফুুৰো।
আচ্ছা ঠিকে আছে বাৰু। অ'। ভালি আছে আৰু পিছলৈতো, কি কয়?
বেকাৰ সন্থা আৰু।
অ', আনএমপ্লয়।
হয়।
বাকী গৰম বন্ধত তা, গৰম বন্ধততো চাগে টিউচন কৰা নাই ন।
টিউচন মানে, অ', মই মানে ঘৰত যাই পঢ়াওঁ যে।
অ', অ', ঠিকে আছে। আচ্ছা।
তিনিজন ষ্টুডেণ্ট আছে সিহঁতক পঢ়াব লাগে বাকী বিলাকে অলপ ছুটী লৈছে, ফুৰিব যায় মামাৰ ঘৰত গ'ল। কিছুমানে, কিছুমানে গৰম বন্ধত নপৰো বুলি কৈছে, এটা জোগাত মানে সিহঁতে ঘৰ, অ', সিহঁতৰ ঘৰৰ পৰাই মানে কৈছে গৰম বন্ধটো পৰাই দিয়া। ত' মই পঢ়াই আছো আৰু। সেইটো কাৰণে মানে মইয়ো কোনোফালে নাযাওঁ আৰু।
অ'ভালেই আছে বাৰু। বৰ্তমান আমি, অ', কলেজৰ পৰা গৰম বন্ধ পাইছো বাৰু। তাৰ পিছত ভাবি আছো তাকে, ডেৰাডুনত যাম বুলি।
অ', ফুৰিবলৈ যাব লাগে গৰম বন্ধত ষ্টুডেন্ট বিলাকতো আৰু মামাৰ ঘৰ মেইন এক নম্বৰ।
ইয়া। তাৰ পিছত, তাতে তোমাৰ, নৰ্থ ইষ্টৰ ফালে ধৰা অৰুণাচল, মেঘালয়, শিল এইবোৰ ঘুৰিব পাৰি আৰু। তুমিতো এতিয়া কৈছা ন, তুমি ঘৰৰ পৰা মানে ইমান দূৰততো যাব নোৱাৰিবা চাগে! তুমি তোমাৰ দিচ তিকতে যাব পাৰিবা ধৰা, দে বাই দে।
মই মানে, ময়ো এবাৰ এপাক মানে মামাৰ ঘৰত যাই আহিম। এ, গৰম বন্ধত মানে লাষ্ট, লাষ্ট এটা সপ্তাহ মানে অলপ সিহঁতক হেৰি কৰিম বাৰু।
আচ্ছা আচ্ছা, সেইটো মামাৰ ঘৰত যোৱা হেপিনেচটোৱে বেলেগ, ন? গৰম বন্ধত আৰু মামাহঁতৰ ঘৰত নগলে
সেইটো মানে মোৰ ভাল লাগে এক্চুৱেলি, গৰম বন্ধত গৈহে বেছি মজা লাগে।
অ'।
মই মানে, সৰু পৰা গৈ অভ্যাস হৈছে যে এইটো মানে আৰু এৰিব, এৰিব নোৱাৰো আৰু এইটো যামেই, যিমান হ'লেও। এইটো চিজে
ঠিকে আছে। ভাল কথা আৰু। পিছে আমাৰ মামা ঘৰ বেছি, দূৰত নাই যে সেইকাৰণে, মানে গৈ থকা হয়, সলনিয়ে নহয়। ধৰা, মাহত হয়ে আৰু তেনেকৈ। বাকী এতিয়া গৰম বন্ধত মানে ভাবিছো, ধৰা অ', নিজৰ কিবা এটা ইনকাম এটা কৰিবলও পাৰিলে ভাল আৰু বিজনেছ চিজনেচ ধৰা এনেকে, জইন কৰি কেনে দুজন, ধৰা তিনিজন। এনেকে জইন কৰি, তোমাৰ স্মলকে এনেকে বিজনেচ এটা কৰি ধৰা, তাৰ পৰাও ইনকাম কৰিব পাৰিম, নিজে চেল্ফ ডিপেণ্ড হ'ব পাৰিম। মই ভাবিছো যে, অ'। ধৰা, স্মল কে দোকান এখন দিব পাৰি। আৰু ছোৱালী মানুহ ন আমি। ত' হাউচ, হাউচ এনেকে বিজনেচ কৰিব পাৰি আৰু ধৰা স্মল কে। তাৰ বে
অ', তুমি কি ঘৰতে ঘৰতে দোকান দিবা নে ওচৰত চেণ্টাৰ আছে?
আচ্ছা আমি মানে গাঁৱৰ হেৰি ন' গাঁৱৰ বাসিন্দা কি কয়?
আচ্ছা মানে ওচৰত চেণ্টাৰ আছে?
আছে বাৰু তাতেই ইমান হাঁ?
অ', যিটো মানে ঘৰৰ ওচৰত যিটো চক আছে মানে চেণ্টাৰ তাতে তুমি দিব পাৰিবা ন?
অ', তাতে পাৰি বাৰু ধৰা ইমান মানে চেণ্টাৰত বেছি দোকান তেনেকৈ নায়েই, এই হেৰি কাপোৰ চাপোৰ সেইবোৰ তেনেকে পাৰি আৰু বুলি ভাবিছোঁ। তুমিতো বৰ্তমান টিউচনত কৰাৰ বাহিৰে বেলেগ কৰা নাই চাগে?
নাই কৰা মোৰ মানে কি হ'ল কেপিটেল নাই তেনেকুৱা বিজনেছ কৰিবলৈ সেইটোহে মেইন প্ৰব্লেম।
কি কৈছা?
কেপিটেল নাই না বিজনেছ কৰিবলৈ, কেপিটেলৰ দৰকাৰ হৈ আছে। কেপিটেল নহলেতো ধৰা বিজনেছ কৰিব নোৱাৰিম না।
অ', তুমি লাৰ্ন কৰিব পাৰা বাৰু বাকী অনলাইন আজিকালি অনলাইনতো ধৰা তুমি কিবা এটা অ', তুমি নিজে বনাই কেনে ডেল ডেলিভাৰী কৰিব পাৰা অনলাইনত। বা তুমি ভিডিঅ ক্ৰিয়েট কৰিব পাৰা, তাৰ পৰাও আজিকালি বহুত ইনকাম হ'ব পাৰে।
আচ্ছা। ভিডিঅ' একচুৱেলি মোৰ ভিডিঅ' বনোৱাটো ভালেই লাগে।
অ', তুমি সেইটোৱে কৰিব পাৰা। দেটছ নাইচ কিবা এটা
তুমি কিবা ৰিলচ, ৰিলচ ভিডিঅ' বা তেনেকুৱা কিবা বনোৱা নেকি?
অ', মানে তুমি কোনোবা ৰিলচ বা তেনেকুৱা কিবা ছ'চিয়েল মিডিয়াত ভিডিঅ' আপলোড কৰা নেকি?
মোৰ এনে সৰুকে ইউটিউব এটা আছে ৰিলচ নহয় মোৰ মানে ইউটিউবত সৰুকৈ এটা ব্লগ আছে অ',
আচ্ছা আচ্ছা, এই তোমাৰ ব্লগৰ লিংকটো দিবাচোন চাম কেনেকে ধৰণৰ ভিডিঅ' বনোৱা।
অ' ঠিক আছে চাব পাৰে আপুনি তাতে মোৰ টেইন পইণ্ট ফাইভ কেমান আছে আৰু ছাবস্ক্ৰাইবাৰ, বেছি নাই খোলা বেছি দিন হোৱাও নাই ন' কাৰে তাতে মানে কমেডি টাইপৰ এনেকে ভিডিঅ ক্ৰিয়েট কৰি কেনে মানে দি চৰিতা পাঁচতা কে দি থাকোঁ তাৰপৰাও মানে ধৰা এটা ভিউতে যায় আৰু ভিউচ আহে আৰু। আৰু বেছি দিন হোৱা নাই ন' সেইকাৰণে মিলিয়নত যোৱা নাই আৰু। তুমিয়ো তেনেকে
আচ্ছা তুমি মোক লিংকটো দিবা মই ভিডিঅ' বিলাক চাম তোমাৰ হা আৰু শুনা মই এটা ইউটিউব চেনেল খুলিছিলোঁ, মই এটা ইটিউ চেনেল খুলিছিলোঁ মানে অ, মই এটা ইউটিউব চেনেল খুলিছিলোঁ যে তাতে মানে মই ডাইৰেক্ট তেনেক কোনো ভিডিঅ শুট কৰা নাই মই ইউ ইউটিউবৰ এপছ ইউজ কৰি আৰু চাট জিপিটি ইউজ কৰি মানে কেইটামান মানে মই ভিডিঅ' বনাইছিলোঁ। তোমাক মই লিংকটো ময়ো দিম চাবা হাঁ, মই মানে ইমান এডিটিঙৰ বিষয়ে ইমান নাজানো মানে।
অ', ঠিক আছে। মোৰ মানে এডিটিংবোৰ ধৰা কাজিন বুৰেই কৰি দিয়ে মই জাষ্ট বনাওঁ। অ', ময়ো নাজানো বাৰু, মই মানে জাষ্ট এনে ভিডিঅ'বোৰ বনাই আৰু ইডিততো বেলেগকে কৰি দিয়ে। চৌ সেই
মোৰ কিন্তু চাবস্ক্ৰাইবাৰ বেছি নাই। ওৱান ফিফটি টুহে আছে।
অ', আচ্ছা। নাই একো নাই লাগি থাকা।
তাকে মই তুমি যিহেতু তোমাৰ ফাইভ কে চাবস্ক্ৰাইবাৰ হৈ গৈছে না। তুমি চাবাচোন মোৰ চেনেলটো অলপ। অ', হেল্প
ফাইভ কে নহয় টেন, টেন পইণ্ট ফাইভ কে আছে।
টেন কে অ', মনিটাইজ হৈ গ'ল নি?
টেন কে। উম, হৈছে আৰু ধৰা হেৰিতো অহা নাই আৰু। এইকেইদিন এইকেইদিন দিবও পৰা নাই দিয়া। বৰষুণ দি আছে যে। ভাবি আছো মানে কি কি ক্ৰিয়েট কৰো। অলপ ইনফ্লুৱেন্স আৰ টাইপৰ হ'লে ভাল আৰু। কি কৈছা? হেল্ল'!
মানে মোৰ চেনেল তোমাৰ যেতিয়া ষ্টাৰ্ট কৰিছিলো হেল্ল'!
ইয়াতে বৰষুণ দি আছে যে নেটৱৰ্কটো অৱ মানে আহিছে। কোৱাচোন। হেল্ল'! শুনচানে?
হেল্ল'!
হেল্ল'!
হেল্লো! শুনি পাইছা নে?
অ', কোৱা। অ', নেটৱৰ্ক গুচি গৈছিল ৰখা বৰষুণ দি
অ', কিবা এটা অসুবিধা হৈ আছিলে। হেল্লো!
তাকে বৰষুণ দি নেটৱৰ্কৰ হেল্লো হেল্লো!
হয় ভইচ ভইচটো মানে ক্ৰেক, ভইচ ক্ৰেক হৈ আছিলে।
অ', নে মানে
হেল্লো! শুনি পাইছনে?
বৰ অসুবিধা হৈ আছে।
হেল্ল'!
হেল্ল'! তুমি শুনিছানে?
হয়, মই শুনি আছো। ভইচটো ক্ৰেক হৈ আছিলে।
অ', ঠিকে আছে দিয়া। তুমি ইউটিউব চেনেলটোত তেনেকৈ আগুৱাই যোৱা ন। ভিডিঅ'বোৰ ক্ৰিয়েট কৰি থাকিবা। মোৰো বেছি দিন হোৱা নাই। ময়ো ক্ৰিয়েট কৰি আছো। পাৰিলে তুমি মোৰ লগত জইন কৰিব পাৰা। একাউন্টত ধৰা ইউটিউব চেনেলটোত। মই তোমাক বাৰু লিংকটো দি আছো। দি আছো। অহ, তোমাক হোৱাটছএপৰ দ্বাৰা।
ঠিক আছে। হ'ব, ময়ো দি দিম চাবা মোৰটো। থেংক ইউ, ঠিক আছে।
অহ, ঠিক আছে।